ফোন কৰি আইতাই ফোন কৰিছিলে মই ৰিচিভ কৰিব নোৱাৰিলো মানে সেইকাৰণে
বাকী কোৱা কি কৰিছা খোৱা বা কৰিলা
উম আবাৰ ভাত খালো
অঁ কি খালা
আহ অঁ কম দালি ভাত খালো আহ আজিও আমাৰ এই চাৰ্ভে কৰিবলৈ আহিছিলে মানুহ
আচ্ছা আচ্ছা কিহ চাৰলে হয়
হেল্থৰ কিবা ডি এইচ পৰা আহা বুলি ক'লে উ মানে কিবা আপোনাৰ কোনে কোনে ঘৰত চবৰে ফিম ঘৰে ঘৰে সোমাইছে। ঘৰত কোনে কোনে আপোনাৰ হেৰি ব্যৱহাৰ কৰে তবাকু
অঁ ধুম্ৰপান।
অঁহ ধুম্ৰপান তাৰপিছতে এনেকুৱা মানে পাণ, চাধা, তামোল ইমানলেকে আৰু। কাৰণ গোটেইকেইটাতো সমানেই। যে কোনোবাই বোলে আপোনাৰ উম চাধা বা উম বে উম বিৰি নেখায়। কিন্তু তামোল খাই
উম।
পাণ খাই, সমানেই সাধাৰণতে একেই কথ ঠা তামোলটো সেই একেই কটিনেই থাকে তেনেকুৱাই, তাৰপিছতে অঁহ আহিলে বহিলে তাৰপিছত সুধিলে ঘৰৰ মানুহকেইজনৰ কথা নাম সুধিলে এইজ সুধিলে সেইবোৰ সুধিলে সুধি তেওঁলোকৰ বেগ বোৰ বাৰাণ্ডাতে থৈ পেলাই গুচি গ'ল পাঁচ, ছয়, সাত, আঠটা বেগ মান। ভয় হে লাগিছে বেগ বিলাক বেগৰ ভিতৰত কি আছে তাকে? ফচাই দিব।
তুমি হেৰি নহয় তেওঁলোক কোনো ফোন নাম্বাৰ-চম্বাৰ যোগাযোগ নাই।
আহে নহয় তেওঁলোকে চাৰ্ভে কৰিব গৈছে বহুত ডাঙৰ ডাঙৰ বেগ ন সেইকাৰণে থৈ সেই কাৰণে আহি আছো ইয়াতে অকন থ'ব পাৰিম নে বুলি সুধিছে আৰু কিনো কব। এতিয়া ডাঙৰ মানুহ কেইজনক ঠগ বুলি কলে ন অ ঠগ বুলি কলে ন ইমান হেভি হেভি বেগ লৈ ফুৰিছে ন'।
সেইটোৱে সেইটোৱে আৰু একো নহয়। আৰু অ', সপা হেৰি নহয় কি বুলি কয়।
উম, গাঁৱৰ পৰা তুমি কি খোৱা হয় বেছিভাগ?
গৰমত?
উম।
গৰমত মই তেনেকুৱা বুলি কোনটো টাইমৰ কথা সুধিছে বা আপুনি? মই দৈ খাওঁ দৈ খাওঁ কুঁহিয়াৰ ৰস খাওঁ দৈ খাওঁ কুঁহিয়াৰ ৰস খাওঁ ভাতটোতো মই নেখাওঁ। হয়।
পিছে তোমাক এটা কথা শুধো দেই তুমি ভাত চাত বনাব জানা?
চব বনাব জানো খুৰী।
উম, সেনেকে ক'লে কোৱাতকে আপুনি কেইটামান বস্তুৰ নাম লওঁক।
উম, তাকে, তাকে মানে তুমি এনে পাচলি শাক-পাচলি চিনিও বাৰাণ্ডাত সকলোখিনি
নাই নাই সেইটো নাপাও এতিয়া নৰ্মেল যেনেকে ধনিয়া, মানিমুনি, আহ কচু উম নৰসিংহ, উম।
তুমি বনাব জানা?
ৰ'ব সেইবিলাকৰ নাম জানো। চিনি পাওঁ যে বিশেষ কিছুমান খাদ্য থাকে ন সেইবোৰ বুজি নাপাও জিলমিল শাকটো চিনি পাওঁ হেৰি চিনি পা পাওঁ পদুনা পালেং এইবোৰ চিনি পাওঁ
অ
বনাবলেনো কি নাই পোৱা বনাই পেলে কিন্তু বনাবলৈ এতিয়া মই চবেই পাৰিম বিকজ মই মানে যিটোৱে ফাৰ্ষ্ট টাইম বনাইছো সি বনিয়ে যায় গে আচলতে এনেকুৱা ৰেচিপি বুলি নাথাকে। মানুহে নৰ্মেল কেইটা জানি যিকোনো বস্তু বনাই দিব পাৰে
সেইটোৱেইটো মানে নিজে আৰু এড কৰি সকলোখিনি বনাই দিব পাৰি
অ সেইটোৱেই
আৰু তোমালোক পিছে তেনেকো শাকৰ নাম জানিবা হয় ঘৰৰ পৰাতো গাঁৱতো নাথাকাই বশিল্য নাই
হ'লেও গম পাও আমাৰ ইয়াত আছে ওচৰে পাজৰে
হয় নেকি ভাল কথা দে আৰু বিশেষকে তুমি যিবোৰ যিবোৰ কলা কচু হওক তাত পদুনা, মানিমুনি অ সি ক এইবোৰ খাই থাকিব লাগে দেই শৰীৰৰ কাৰণে ভাল আজি কি খেলা মচণ্ডই
মছন্দৰী পিটিকা খালোঁ
পেটৰ কাৰণে ভাল যথেষ্ট
হয় আপুনি কি বনালে
মই বাৰু নৰ্মেল কে বনাইছো দাইল বনালো তাৰাপা ফেচবিন আলু ভাজিলো অমলেট কৰিম
আপুনি বনাব চব ো জানেই পাৰে চাগে
বনাব মানে মই সকলোখিনি জানো বাৰু দেই মানে আমাৰ আগতে ধৰি লোৱা মাহতে বনাই আমি চাই থাকো বিভিন্ন ধৰণৰ শাকৰ আ ঞ্জা এইবোৰ ত তেনেকে চাই চাই আমি বনাওঁ আমি জুহালতহে বনাওঁ
হয় সেইটোৰ জুহালত বনোৱাৰ সোৱাদেই বেলেগ বস্তু বিলাকৰ জুইত বনোৱা মাংস আগতে আমাৰ দেউতাই জুইতে মাংস বনাইছিলে দেউতাই বহুত ধুনীয়া দেউতাই বনোৱা ছাগলী মাংস মানে গোটেই আমাৰ ফেমিলিত যোৱা নাই আৰু দেউতা বহুত একদম তেলতে বনাই মানে
অৱশ্যে অৱশ্যে মাইকী মানুহত মতা মানুহৰ খাদ্য বেছি
অ সেইটো হয় সেইটো হয় কিছুমান ন কিছুমানে বনাব নাজানে একোৱে নাজানে কিছুমানে বহুত ধুনীয়া বনায় কিছুমান ছোৱালীয়েও একো বনাব নাজানে কিছুমান লৰাই বনাব নাজানে মানে মানে তেওঁলোকে বনাব নেজানে কিছুমানে আকৌ চব বনাব জানে আচলতে নেকি আৰু কি হয় ল'ৰা বিলাকে ৰুমত থাকে যে উ শিকি যায় তেনেকে খাবলৈে নাই নাই এতিয়া মই মই কিছুমান মানুহ জানো মানে মোৰ লগৰ কিছুমানৰ দেউতাক বা কিছুমানৰ এনেকুৱা তেওঁলোকে একো বনাব নাজানে কাৰণ জানিছে ন, ওপৰলৈ এনেও নোসোমাই ন পাকঘৰত। আমাৰ আকৌ বেছিভাগে পাকঘৰত তেওঁ সোমাই থাকে।
উ উ উ আমাৰ কথা ভাবা। আগতে আমাৰ দেউতা আছিলে, দেউতাই বনাব জানে হা দেউতাই ধুনীয়াকৈ বনাব জানে। এই নামঘৰ-চামঘৰত হ'লে কিমান ভোগ-চোগ মানে দেউতাই বনাই, কিন্তু ঘৰত মৰি গলেওঁ একো এক ডালপাত সৰে অ'অঅ। নকৰে মানে, কেইলে নকৰে আৰু মাওঁ অৱশ্যে কৰিব নিদিয়ে তেনেকে নকৰি, নকৰি।
উম, হৈ গ'লগে অভ্যাস।
তেনেকুৱা, এইয়াই কি কৰিবা। সকলোৱে বনাব লাগে, মিলি কৰি বনাব লাগে তেতিয়া ভাল লাগে। অবৱশ্যে বনোৱাওঁ এটা চখ আছে জানা? মোৰ বনাই চখ লাগে আকৌ
মো, মোৰ, মোৰ মানুহ আহিলে, মানুহৰ কাৰণে বনাই খুব ভাল লাগে আৰু এইটো বহুত ডাঙৰ কথা মানুহক খুৱাব পৰাটো, বনাই পেলাই ইমান লেকচাৰ মাৰি, মাৰি কথা বেছি কৈ, কৈ মানুহক বনাব পালে, লেকচাৰ মাৰি থকা বিলাকৰ অৰ্থ নাই। কিন্তু কাৰোবাক বোলে হেঁপাহত বনাই খুৱাব পঠাব পাৰিছেতো বহুত ধুনীয়া
এবাৰ হাহ মোৰ, মোৰ ছোৱালীজনীৰ লগৰ ছোৱালীজনী আহিছিলে পৰীক্ষা দিবলৈ। আমাক তাই ক'লে বোলে পনীৰ খাওঁ ঠিক আছে, চুচ মই মানে ইমান মানে পনীৰটোও নবনাও, পনীৰ মানে আনিলে মানে মোৰ স নৱনাও মানুহজনীয়ে বনাই ঠিক আছে। তাইৰ কাৰণে সেইদিনাখন মই ফাষ্ট টাইম মটৰ পনীৰ বনাইছিলো। মানে তাই ভাল পালে আৰু খাই জানা? তাই ধুনীয়া হৈছে, ধুনীয়া হৈছে বুলি কলে। অ' ফাষ্ট টাইম বনাইছো ন মই। আগত তাৰপৰা এদিনে চুৰ্চুৰীয়াকৈ বনাইছো। দেহাক মই মানে, মানে তাইক মানে, পৰীক্ষাহ'লত ময়েই নিছিলো। পৰীক্ষা হ'লত থৈ মেলি আহি তাইৰ কাৰণে ন পতা-পত বনালো আৰু, কি হ'ল মই নাজানো? তাৰ পিছত ক'ব তাই ভাল পাইছিলে।
কেই তে তাই সেইটো কেতিয়াও নাপাহৰে হেৰি মই আপোনাৰ আজি বনাম চাগে মটৰ পনিৰ পনিৰ অনা হৈ আছে মটৰ অলপ পানী আমাৰ ঘৰতে মোৰ বেলেগে নবনাই আছিলতে নাজানেও ত মইয়ে বনাব লাগিব আজি
নাছিলে জানা কেনেকে কৰিলো শুনিবা আকৌ আলু আৰু হেৰি বিলাহী একেলগে বইল কৰি দিলো পানীত দি পেলাই ঠিক আছে তাৰপিছত বিলাহীটো যেতিয়া বইল হৈ গ'ল মই কি কৰিলোঁ বিলাহীৰ ওপৰত ছালটো আঁতৰাই এটা বাটি এটাত গ্লাছ এটা দি পেলাই তাক পিটিকি একদম ফেনেকে পেলালো
অ অ অ গম পাইছো মই দেখিছো তেনেকে বনোৱা খাই বুজি পাইছো
গোটেইখিনি পেষ্ট নিচিনা হৈ গ'ল তাৰ পিছত আলু কেইটা মেচ কৰি দি সেই পেষ্ট খিনি দি তেনেকে তাত অকমান মাত্ৰ মই চেনী ইউজ কৰিছিলো ঠিক আছে কাৰণ মোৰ ওচৰত ক্ৰীম নাছিল ক্ৰীম থকা হ'লে তো আৰু দিয়া হ'ল যে তাৰপা মতৰ খিনি বইল কৰি দি তাপৰা সেই পনিৰ খিনি ভাজি থোৱা পনীৰ খিনি দি দি
আজি মই বনাব লাগিব আনিব লাগিব ৰ
হ বনাবা ধুনীয়াকে কাজু চাজু দিলে আৰু ধুনীয়া হয় জানা
অ জানো জানো মই বনাও নবনোৱা নহয় কাজু চাজু দি বইল কৰি মিক্সিত দি দিওঁ সেই গ্ৰেভিটোত ধুনীয়া হয় খাবলৈ মাজতে বনাইছো অ ঠিক আছে হ'ব
উম
বাকী সেই আৰু ইয়াত বহুত ধুমুহা বতাহ দিছে কি মজা লাগিছে যে এইটোহে ৱেডাৰ এনেকুৱা হ'ব লাগে মানে। আমি কণ্টিনিআচ কি যে আপোনাৰ হেৰি দিন উম পোন্ধৰ, দহ দিন দহ পোন্ধৰ দিন ৰ'দত ৰ'দ, ৰ'দ, ৰ'দ, ৰ'দ, ৰ'দ, ৰ'দ এতিয়া যোৱ কালি পৰশিপা আৰম্ভ হৈছে যি ইমানে ভাৱক ডাৱৰীয়া বতৰ লগতে এটা বতাহ উফ।
কি ভাল লাগে সেই বতৰটো মোৰ খুব প্ৰিয় জানা মোৰ বৰষুণ দি বতৰ খুব প্ৰিয়।
মোৰ এইটো বতৰ মোৰ বৰষুণও নহয়, এই বতৰটো বতাহ আৰু
উম, আৰু তোক আন্ধাৰ কৰি থৈ দিয়া যে, মোৰ খুব প্ৰিয় একেবাৰে মনটো খুব ফূৰ্তি লাগে মিলা আছে দেই। ছোৱালী হ'ব লাগিছিল
নাই দিয়ক, মই এই মাৰ ছোৱালী হৈয়ে সুখী আছো।
নাই মই সেইটো কথা কোৱা তুমি মোৰ ওচৰত দুখীয়া হোৱা বুলি
উম, হয়, হয়, হ'ব আপুনি খাই কৰি ল'ব এতিয়া পিছত কথা পাতিম।
উম, ঠিক আছে বাৰু দিয়া হ'ব দিয়া অ'।